হেল্ল'।
হেল্ল'?
হেল্ল'?
শুনি আছানে শুনি আছানে?
আছো আছো, কিন্তু মানে বহুত দূৰৰ পৰা মাতটো আহি আছে।
হয় নেকি।
অ' অ' এতিয়াও ভালকে আহিছে।
হয় নেকি।
উম-হম।
উম, আজি চাবা ন মেথচ্।
অ, আজি চাব লাগিব, আজি মজা লাগিব।
আজি চাব লাগিব, কালি হেৰিলে যাম, এইটো যে এটা পাৰ্ট এটা আছে যে মানে।
কোনটো? বি, বি।
এন, এন, ডি। তাত মানে, এই ৰ'বা মই মেছেজতে কৈ দিছো। তাত যাম চাগে।
আচ্ছা। কাৰ লগত, তাইৰ লগত?
নহয়, নহয়, এই তাই ইমান ৰাতিপুৱা থ পাৰিব জানো আৰু নোৱাৰে নহয়, চাৰিটাতে যাম।
ৰাতিপুৱা
অঁ।
ৰাতিপুৱা চবিতা
অ, তোমাৰ, তোমাৰ মেথছ তোমাৰ হেৰিৰে মেথছ আছেচোন।
অ, তাতে নেকি? এই যে খেল যে হয় মানে খেলৰ যে পাতিছে যে সেইটো?
অ সেইটো, অ সেইটো-সেইটো, মোক লগৰ তাই মানে লগ ধৰিছে, মোক বহুত দিনৰ পৰা লগ ধৰি আছে মানে মানে আ ৰা ৰাতি যাব নোৱাৰো ন এতিয়া, মানে এ এনেকুৱা টাইমত যাব নোৱাৰো। সিও নোৱাৰে, সেইকাৰণে মানে কৈছে ৰাতিপুৱা যাম মানে সেয়াই। বহুত বেছি ৰাতি যাব নোৱাৰি মানে বুজিছা, বহুত জীৱনত দুখ আমাৰ।
অ', চাৰে চাৰিটাৰ পৰাহে আছে।
উম। সেয়া আৰু তুমি কোৱা কিবা।
উ, কি কম।
অঐ আজি এ ইহঁত তোমাৰ ঘৰত কিয় গৈছিল মানে, আজি কি হ'ল গোটেই দিনটো কোৱা মোক মানে।
হা সেইটোৱে মানে আমি সেই তাতে যাম ন ৰবিবাৰে। সেই সিটোত যাম এইটো, এইটো। কি কয় এইটো, অসমীয়াত বা কি বুলি কয়। ফাংচন হ'ব যে, ৰবিবাৰে, এই তাতে। তাত, তাত যাম। অডিটৰিয়ামটোত হ'ব তাতে যাম, ত' তাকে মানে এই এইজনী। আই যে তাই মানে হেৰি কৰিব আহি চিল, এ ড্ৰেছ ল'ব আহিছিল, হা কাপোৰ ল'ব কাপোৰ, কাপোৰ ল'ব আহিছিল তাই।
এইটো হেৰি নিকি এইচ ডি নাম সেয়া সেয়া একেই আৰু।
হা?
ভাই ভনীয়েক। এ, বুজি নাপালা নেকি এ এইচ যে এইচ।
চাও। অ', হেল্ল'
হেল্ল'
হা এইডছ কি।
সেইয়ে আৰু এইডছ যে আছে যে।
হম
সেইয়ে আৰু।
অ তাক লগ পাইছা আজি?
অই, নাই পোৱা আকৌ, অ পাইছো-পাইছো, এইডছক লগ পালো, এইডছত লগ পাতে পুৰা একদম ধুনীয়াকৈ কথা-চথা পাতিছোঁ মই।
কে আছে ভালে। তাকে তাইও এইয়ও কাপোৰ লল তাৰ পিছত তাইৰ কাপোৰ লোৱা কথা নাছিল কিন্তু লৈ লল আৰু হলেও। কিন্তু লোৱা লাভে নহল তাই আৰু মোৰ ঘৰতে আহি কিনে কাপোৰ চেঞ্জ কৰিব
হয় নেকি কিয় আকৌ?
তাইক মাকে বোলে নিদিয়ে পিন্ধিব। তাক যাবৰ কাৰণে দিছে কিন্তু পিন্ধিব নিদিয়ে ত', টাই ল লোৱা লাভে নহল এই বি বি।
অ', অ',
নহল আহি কিনে মোৰ ঘৰতে চেঞ্জ কৰিব।
জীৱনত বহুত দুখ মই জানো কিন্তু একোতে একো তুমি মানে চিন্তা ধাৰণা কৰিব নালাগে মানুহ সদায় সদায় চাৰিটাত উঠি পেলাই মেচ্ চাব লাগে বুজিছা নাই?
উম, হুম, আজিতো শোৱায়ে নহ'ব।
কালি তোমাক মই শোবলে মানে নক'লো ন' মানে শোব শোব নিদিলো। তুমি মোক মানে ধন্যবাদ ক'ব লাগে এতিয়া বুজিছা নাই।
উম, হুম, সেইটো হয় কিন্তু ভাল লাগিছে চাই। শোলো মই কেতিয়া শোলো মানে গমও নাপালো।
হয় নেকি কি মজা লাগিছে? বাপৰে বাপ প্ৰথম প্ৰথমত আমাৰ এইটো ককায়ে দিলে। দুটা লাষ্টৰ দুই মিনিটত দুটা।
উম, মজা।
তাৰপিছত ৰাতিপুৱা একদম দিছে মোৰ টোপনি ভাঙি গৈছে মোৰ টোপনি অলপ ধৰিছিল। কিন্তু যেতিয়া দেখিলো ড্ৰ' হৈ গল সে প্ৰভু। মই মোৰ টোপনি ভাঙি গৈছিল সচাকে।
উম,
হে ৰবিচান নাই টোপনি-চপনি একদম ভাঙি-চাঙি এতিয়া মই শোনে নুশো সেইটোৱে ভাবি আছো।
অ', মইতো নোহো আৰ কাৰণ চাৰে বাৰত আছে তাৰপিছত আৰু হলে চাৰে চাৰে কৈছে ন চাৰিটাত আছে?
আ, শোনে নোশো
লাভ নাই এতিয়া আৰু চাব লাগিব মই।
এ মই এতিয়া এতিয়া এখনো চাব লাগিব আৰু মোক জানানে আজি ইমান সোনকালে দশটাতে উঠাই দিছে।
অ', বহুত বেছি হু।
মই শুইছোহে চা-ছটাত।
অ-তে সেইটো ঠিক দিগদাৰ অ।
অ ৰ'বা কিবা দিছে নেকি?
ঐ এইটো কি কৈছে?
কি বা কি হৈছে কি জানো।
এ ৰা এই কি হৈছে চাচোন-চাচোন-চাচোন মই তোমাক দি আছো এইটো ইমান বেলেগ বেলেগ ধৰণত লিখে দেই একদম মানে।
চবে আছে ফোন ফটো বন্ধ কৰা হব। অ তে নহলে আজিয়ে কিবাকে শেষ কৰিব লাগিব।
উ ভালে হৈছে এই গোটেইখিনি বাহানা বনাই আছিলা নহয় ভালেই হৈছে ভালেই হৈছে।
নহয় মই এইকেইদিন মই নায়ে। একদিনতো মই চিনেমা চাব গলো।
তোমাক এতিয়া মই গুলি দি উৰোৱাই দিম বুজিচা নে নাই?
উম কিন্তু যাই কিন্তু মজা লাগিব তাতে বঢ়িয়াকে আমি তিনটা কি মজা।
ক'ত যাবা এনেই?
তাতে অডিটৰিয়ামত।
কৰ অডিটৰিয়াম?
এইকো এনেকে কৈ থাকিব লাগে। মোৰ বেয়া খং উঠে। আম-আমি যাম বুলি যে কলো অডিটৰিয়ামত ৰবিবাৰে। - আজি যে আনিলো টিকেট কেইখন। - তাৰে কথা কৈছো।
অ তাত যাবা ন এনেই যাবা আৰু ন এনেই আৰু কাম বন নাই।
নহয় এনে নহয় যে চিংগাৰ আহিব না সেইটো কাৰণে।
উম ছিংগাৰে তোমাক কি পইচা দিব নেকি আহি পেলাই?
ফ্ৰীতে আছে আৰু মই কিয় নাযাম। এনেকুৱা হ'ব নেকি আৰু ফ্ৰী বস্তু আৰু মই নাজাম নেকি তাতে আৰু ভাল লাগা চিংগাৰে আহে
যোৱা মই এই মোক সুধিছিল যাবা নেকি মই আৰু এনেই কিবা কাম থাকিলে যাম এনেই লাভ নহ'লে থুই না আৰু
কিয় লাভ নহব ছিংগাৰ আহিব
হে আহক মন লাগে আকৌ হেৰি নহয় মোৰ জীৱনত ইমান মানে মোৰ ইমান মানে দুখ গুচি গৈছে ভাবা শুনা এতিয়া তুমি যদি সদায় সদায় আলু খাই থাকা অকল বইল আলু খাই থাকা তুমি যদি অলপ নিমখো খোৱা শুনা নিমখো যদি খোৱা তোমাৰ মানে একদম মানে মজা লাগি যাব একদম টেষ্টি মজা লাগিব আৰু হা তেনেকুৱা এটা এটা থাকে তুমি সদায় যদি একদম মচলা মচলা খাই থাকা এটা মানে এটা সময় আহি যাব যেতিয়া তুমি মচল চছলা খাইও তোমাৰ ভাল নালাগিব মানে মোৰ তেনেকুৱা হৈ গৈছে মানে এতিয়া মোৰ মানে ই দুখ হৈ গৈছে জীৱন কি এতি ম মই মছলা চিংগাৰ টিংগাৰ চাইও মোৰ মানে সেইকাৰণে লাইফত কেতিয়াও ড্ৰপ লব নালাগে। এক বুজিছানে নাই
অ' সেইটো কথা সচাঁ।
আহ জীৱনত কেতিয়াও দ্ৰৱ নলবা।
উম
ঘৰৰ মানুহকেইটা যদি একদম অসুৰ থাকে আৰু নলবা। অ' এই ভাইটি তোক মাৰাচোন তোমাৰ।
ভাইটি নহয় মায় অ দিছি দে পইচা দিছি দে মুছলিম লগাইছে দে
াপ াপ কি মানে কি
অ চুপ চুপ অ পাহৰি গৈছিলো পাই দেতে
কথা কৈ দিছাচোন ঔ।
অ' নাই দে একো নহয়।
কি কি কৰিছিলা মেকী কিবা এনেকুৱা কিবা কৰিছিলা।
উম নহয় নহয় অসমীয়াই কৈছো।
আহ কালিৰ ভিতৰতে গোটেই কৰিব লাগিব এ প্ৰভুৰ।
আধা থাকিয়ে যাব হ'লে আৰু।
অ তোমালোকৰ লগত তিনটাত যে এইটো আছে যে
হম
ইমান ওখ, হৰি হৰি মোতকেও ওখ। একচৰ মাৰি দিব মই পাত্তাই নাপাম।
উম বহুত দুখদায়।
এই বহুত দুখ লাগে ওখ ছোৱলী দেখিলে মোৰ।
হিলপিন্ধিলেতো বেছি ওখ
হিলপিন্ধিলে মই জোপিয়াই দিয়াই ভাল আৰু।
কিন্তু এতিয়া যদি গ'লা হয় না টো আমাৰ কাৰণে মানে ভাল হ'ল হয় মানে এটা কেমেৰা মেন থাকিল হয়। এই মেকুৰী।
হ'ব, দেওবাৰ ন
অ'
এ যাই দিম দিয়া আৰু, কেইটা বজাৰ পৰা কেইটালৈকে মানে।
পাঁচটাৰ পৰা আমি থাকিম নটা মানলৈকে, পাছত আহি যাম সেইত অ সেইত অ গধূলি ৰাতিপুৱা মই নুঠোৱে।
অঁ ৰাতিপুৱা পাঁচটাত মানে উঠিব পাৰি।
নাই নাই মই নোৱাৰো, মই মৰি যাম। মান এতিয়া উিব লাগিব তিনটা ন দুটাৰ উঠি কিনে মই চব ৰেডি হ'ব লাগিব, কিমান অশান্তি।
হে তিনটাত কিয় উঠিব লাগিব আকৌ।
ৰেডি হ'ব কাৰণে মানে দেৰি লাগিব না, ধুনীয়াকে হৈ যাম ধুনীয়া হৈ যাম। মানে লাগিব লাগিব না সেইটো কাৰণে
অ' হয়ো কিন্তু দেই, তোমালোকৰ আহ গম পাইছ গম পাইছ গম পাইছো অ মোৰ মানে মাথাটো কেতিয়া মই ব্যৱহাৰ নকৰো মানে।
অ কৰিব লাগে।
কি কাম কৰিব এইখিনি মোক ক'বা, পিছে মই মানে তোমাক কৰিম এতিয়া হ'ব।
তিনিটাতো ৰ্ফাষ্টতে মই চাম যে মই
শুনা শুনা শুনা শুনা শুনা সময় হৈছে মোৰ সময় সমাপ্ত।
আহ হয় নেকি দে দে দে।